আচছা
অঁ ক'ত আছা
এই বেগ এটা আছিলে ফলা বেগটো যে সদিনাখন নিয়া কিবা আনিবলৈ অ সেইটোত সে কি আচিলে পোৱা নাই আতে দিছিলো মই ত কৰিছিলো মানে ম বেগটো নিজে থোৱা জেগাত না- ছিল যে
অ অহ
আমি বেলেগত থলো যে হে
অ এটা বিচাৰি পালা
বিচাৰি পালো দিলো কি বস্তু আছে হে সেইবিলাক বস্তু গিলাচৰ বটল খাই লাগে যে উম হ বিচাৰি ফুইছিলা পোৱা নাছিলা ঠোৱা জেগাটা হেয়াই পৰিলে
অ হয় তাৰ গ্লাছৰ বস্ত থাকে লে হেৰি ভয় লাগি যায় ঘপককে কোনোবাই সেই বোকে থৈছে যদি ভাগি যাব নহয় বটল কেইটা
অ সেইটোৱেইতো
সেইকাৰণে চাগে ব অকস মাতে নেদেখি পেলাই ভয় খাই গ'ল
ভয় খাই গ'ল মানে
উম
মই বিচাৰি আছিলো ক'ত থলো ক'ত আছিলে বোলে সেনাখাম বোলে নিছিলে নহয় গাইতে আছে নেকি কৈছে গাইতে চুই থাকিব বোলে হে
অ কি কৰি আছা?
এনে আছিল এতিয়া এতিয়া ভাত বনামা, কি বনাম কি খাম তাকে ভাবি আছো। কি বনোৱা যায় এতিয়া বোলো তাকে ভাবি আছো অ আৰু
কচু খে বনাব পাৰা নিপালী কচু যে বনাইছিলা তোমালোকে হে আৰু ৰৌ মাছ বনাইছো উঠিলা যে আমি যাওঁতে খাই ভাল লাগিছিল
অ ভাল পোৱা নে তুমি নেপালী কচুটো?
অ মই ভাল পাও তোমালোকৰ ঘৰত যাওঁতে প্ৰথমবাৰ খাইিছিলো বহুত টেষ্ট কতি আছিলল
মইতো খোৱাই নাই এতিয়া আজিলৈকে তেজ অকনমান কৰিছো। বনাই থাকো দে কিন্তু খোৱা নাই কচুটো কচু এই ভৰিতটো বিষ হৈ থাকে যে কচু খোৱা ভালনেে বেয়া আকৌ সেইটো টেনশচন হৈ যায়। সেইকাৰণে খোৱা নাই মানে বনাই আহ খোৱা নাই কিন্তু
অ তেনোকাত চাই ল'বা নেটত মাৰি ল'বা সেইটো কচু খোৱা ভাল হয় নে নহয়, নেটত আজিকালি চব পাই নহয় কি হৈছে চব গম পাই যায় উম তাৰাপা চাই পলে আহ সেইটো মানে
হা-হা মাতটো অহা নাইচোন কাটা গ'ল নেকি মোৰ ফালৰ পৰা
আহ এতিয়া শুনিছা?
অ শুনিছো-শুনিছো।
অ-অ এই নেটৱৰ্কৰ দিগদাৰ হব পাৰে
বেকগ্ৰণ্ড নি সেনেকে কিবা এটা লিাই আহিছে। মানে
অ তোমাৰ ওচৰত হুলস্থুল হৈৰা আছে নেকি?
হলস্থলটো নাই হোৱা।
অ
মানে কাণৰ ওচৰত লৈ গৈছিলো, মানে এতিয়া অ-অ হয় সেইটো হয় কিবা এটা আৱাজ আহি আছে। তোমা ফাল বা
আহ এতিয়া আহিছে নেকি?
এতিয়া নাই
আহ ঠিকে এতিয়া শুনিছা ন মোক?
শুনি আছো।
আহ
অ তাপাকি কৰিছা।
মই-মই এতিয়া অলপ খোজকাঢ়িব যাম বাহিৰত
অ খুচ কাহটো ভাল আজি যে যয়োগ দিৱস আছিল নেকি?
অ আজি য়োগা দিৱস আছিলে মইতো ৰাতিপুৱা সদায় কওঁৱেই
তাকে আজি আমাৰ ইয়াতো গোটৰ মানুহ বিলাকক চবকে খাই আছা বোলে। ৰাতিপুৱা
অ-অ তুমি গৈছিলা?
নাই মই নাহে বুজোৱা নাই। নাই যে গোটত এই গোটত থকা মানুহ বিলাক যাব লাগে নেকি মই নাই যে
অ এনেও এদিন তাত যাই পেলাই কৰি একো লাভ নাই ন নিজৰ ঘৰত সদায় কৰি থাকি থাকিলেে তেতিয়াহে লাভ হ'ব
সেইটোৱেতোন তুমি যা ঘৰত কৰিব কাৰণে আজি চবকে কৈচ চাগৈ মা
অ সেইটোও হয় কিন্তু চবে এদিন দুদিন কৰে তাৰ পিছত নকৰা হয় যাই যে মোৰ নিজৰে এনেকোৱা হয় দুদিনমান কৰো তাৰপিছত আকৌ হেৰি এলাহে লগা হৈ যায় কেইদমান দিনৰ পিছত
উম হয় সেইটো শুই থাকিলে আকৌ ভাল লাগে গাটো মনটো
কৈলে কিন তো মোৰ দিনটো টোপনি নাই এই গা টো দুৰ্বল নালাগে নকৰা দিনাখন যি দুৰ্বল লাগি থাকিব ব এ
উ সেইটোৱে তোন উম হয় দিয়া মোৰ তেনেকোৱা কিবা লাগি থাকে গাতো পুৱা এইকেইদিন বৰ মনটো ভাল লাগি থাকে গাপ তো নাই জুই কোৱা যে শৰীৰত
অহ অ
তাকে বুজি পাইয়ো জানি বুজিও আমি নকৱো সময়ত কি মিলাব নোৱাৰা নিচিনা হৈ যাও যে আগতে ভাল আছিলে ল'ৰা ছোৱালীক স্কু লত পঠিয়াই দিও চব গুচি যায়গৈ শুই থাকো আও এতিয়া মানে ঘৰতে চবে থাকে দুটা মানে সেইকাৰণে মানে আ নাম চ গা পা ধুই ভাল চব হেৰি পূজা পাঠ কৰিয়ে মানে হেৰি কৰিম আৰু মানে হে ৰাতিপুৱা ভাত পানী দিম কিবা কিনি বনাই দিম আগতে আকৌ গাম পূজা পাঠ না গাটো ধুই আহি পূজা পাঠ নকৰাকে বনাই কৰি খুৱাই পঠিয়াই দিওঁ আও তেতিয়া সময়টো পোৱা যায় মানে আও কৰিব কাৰণে এতিয়া সেই সময়তো মিলাব নোৱাৰা হৈছো
অ তুমি কৈছিলা আগতে তুমি গোটে ৰাতিপুৱা সোনকালে উ ঠি ইমান সোপা কাম কৰিব লাগে তুমি গৈ থাকা আকৌ মই তোমাৰ হেৰি ফটোবলাকো পাই থাকো নহয় ফেচবুকত তুমি যে ইমান খোজ কঢ়িব যোৱা নিজৰ লগৰ হাতত ইমান দূৰ দূৰ বাট কা
যাও আগতে খুব বহুত দূৰ দূৰ বাট খোজকাঢ়িব গৈছিলো এতিয়াও গৈে থাকোতে কেইদিনমানানৰ পৰা মানে সুবিধা মিলা নাই যোৱা নাই এনে যাওঁৱেই প্ৰায় যাওঁৱেই মানে দূৰলৈকে ৰাতিপুৱা সময়খিনিত ৰাতি পেলাো নাযাও বাৰু ৰাতিপুৱা ৰাতিপুৱা গৈ ভাল লাগে মানে আৰু বেছি দূৰ যোৱা নিচিনা নালাগে আৰু বহুত দূৰ গলেও মানে একো মানে ভাগৰ এটা অনুভৱ নহয় মানে ৰাতিপুৱা সেইকাৰণে ৰাতিপুৱটো পাৰি আৰু দূৰৰ দূৰলৈকে যাবলৈ তুমিও যাবাচোন খোজকাঢ়িবা তুমিও খোজ কাঢ়িবাচোন হেল্ল' ন আছ নাগ হেল্ল' অ শুনি চানে অ অ কোৱা মই শুনি আছো শুনিছো এতিয়া
ময় সুধ আছো অ মই যাম দাত তোমালোকৰ ঘৰ ফালে যাম দিয়া ৰাতিপুৱা খোজকাাঢ়িবলৈ তুমিও ল আহিবা সেই ফেলে দি অ তই মাতটো বহুত লাহে লাহে হৈ গৈছে
অ হয় নেকি
অ এতিয়া ভাল য়া অ চুি চাগে শুই শুই কথা পাতি আছা আহ সেইকাৰণে উম
হয় যায় কেতিয়াবা
অ এই মোবাইল বিলাকো ইবত জল্দি জল্দি বেয়া হয়
মোবাইল বিলাকো বেয়া হয় নেটৱৰ্কটো মানে কেতিয়াবা ইমান প্ৰব্লেম দি থাকে মাজে মাজে কথাবিলাক স্পষ্ট মানে হেৰি নহয় গৈ মানে শুনা পোৱা নাযায়ৈ মানে বৰ দিগদাৰ হয় তেতিয়া ইফালৰ কথাটো সিফালে কেতিয়াবা শুনা নাযায় সেইটো তেনেকুৱাও প্ৰব্লেম হৈ যে মানে স মাজে মাজে হয় আৰু কি কৰিবা এতিয়া মোবাইলৰ কথা এতিয়া নেটৱৰ্কৰ কথা উপায় নাই
হয় দা অ আমাৰো ৱাই ফাই লগাই থৈ দিছো অ অ সে ৱাই ফাই লগাই থৈ দিছো ত তাৰপিছত কালি যে দিন নেটে অহা নাই ৰাতিপুৱ পৰা অহা নাই আকৌ মই কোম্পানীক কল কৰিলো সিহঁতে ক'লে কি সন্ধ্যা পাঁচ আহিব মই যে মানে হেৰি এ ৱাই ফাই লগাই লৈছো এতিয়া সদায় দেটটো ভাল চিল থাকিলেহে ভাল লাগে হয় নে নহয় এনেই আকৌ আমাৰ ৱাই ফাইতটো দিয়ে টিভি ও চলে টিভিতো চলা নাই সেইয়াই আৰু নেটটো ভাল মই আগতে ঘৰত থাকোতে নেটৰ দিগদাৰ নাছিলে এ আমাৰ এৰিয়া খিনিত নাজানো কিয় ইমান দিগদাৰ পাই আছো গোটেই জিলাত
হয় দিয়া, হয় দিয়া ইয়া গোটেই জিলাটোটে দি তে ভালকে টাৱাৰ বিলাক বঢ়াইছে নে নাই নে জানো বেলেগ ঠাইত চোন তেনেকুৱা নহয় আৰু ইমান ধুনীয়াকে পোৱা যায়। আমাৰ এইখিনিতে এনেকুৱা প্ৰব্লেম এটা পাই আছোঁ মই মানে নেটৰ তাৱাৰ বিলাক বহোৱা নাই কিজানি বেছিম হেৰি, বেছিকে মানে, তাকে আগতে সেনেকে কিমানটা বন্ধ হৈ গৈছে এয়াৰচেল আগতে ওলাইছিলে খুব ধুনীয়া চলিছিলে আকৌ নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে সেইটো বন্ধ হৈ গ'ল এতিয়া আকৌ জিঅ' ওলাই জিঅ'টো ওলাইছে এয়াৰটেল টো আকৌ পুৰণা হেৰি হয় সেইটোতো সেনেকে প্ৰব্লেম দি থাকে নেটৱৰ্ কি হয় নাজানোবিলাক ভালকে চলি গৈ থাক কিলে হ'ল দি দিছে যেতিয়া
হয় দিয়া মইো মনত আছে আগতে বি এ এল আছিলে এয়াৰচেল আছিলে মোৰ বাইজনী আছিল নহয় বাই চাৰজ কৰে কিবা আগতেতো কিবা কাৰ্ড চিষ্টেম থাকে তুমি কাঠটো কিনি আনিব লাগে তাৰপাছত সে তাতে সেইটো স্ক্ৰেচ কোৱাৰ পিছত কুলাকে মানে কিবা এটা দাঁগ থাকে সেইটো তুমি অলপমান মচিব লাগে মচাৰ পিছতে কিবা নম্বৰ আহে সেই নম্বৰটোত ডাইল কৰি এ এ এ কৰিব লাগ তাৰ পিছত পইচা ভ যায় মবাইলত কি কি চিষ্টেম আছিল ন আগতে আৰু দছ বিছ টকা ভআলিত তুমি কথা পাতি পাৰা সেনেক কোৱা আছিল এতিয়া আক তুমি উম
ছ টকা বিছ টকাতে টক দকপেণ্ট পাই যায় আগতে
অ এতিয়া থ্ৰী ফিফটি ৰিচাৰ্জ কৰিলেহে গোতে মাহ তমাৰ এয়াৰটেলত থ্ৰী ফিফটি কৰিব লাগে
অ টক টাইমৰ লগত কথা নাই এতিয়া মানে পুৰাএ কৰিব লাগে নেট টক টাইম লগা মানুহ বিলাকে সৰু মোবাইল লোৱা বিলাকৰ কাৰণে কিমান অসুবিধা হৈছে বয়সীয়াল মানুহ বিলাকে ডাঙৰ মআইল চলাব নাজানে সৰু সৰু মোবাইল লৈ থাকে সিহঁতৰ দাটাবিলাক এনেই গুচি- যায়গৈ
হয় আমাৰ আইতা সেনেকোৱা হৈছে ৰিচাৰ্চ কৰি দিলে আকৌ ডেতাটো এনেই যায় ডেটা মানে আ জিঅ' হয় তথা হয় উৱান নাইনটি নাইনৰ ৰিচাৰ্জ কৰিলে দুই জিবিয়ে পায় বাৰু তথাপিতো বেলেগ তোমাৰ জিঅ' ভাৰত বুলি ফোন এটা পাই নহয় সেইটো ফোনত তুমি জিঅ' চিম চলালে তেতিয়া তোমাৰ ওৱান ফিফটি ওৱান মান কৰিলে তোমাৰ টক টাইম টো আহি যায়। তথাপিতো মানুহ বহুত হয় আইতাই কত
উ অ অ বহুতে হয় সেইটো পঞ্চাশ টকা মান হব লাগিছিলে টক টাইম পঞ্চাশ টকা হোৱা হয় পুৰা ধুনীয়াকে ফাইদা হল হয় চব- আগতে ভাল আছিলে যিমান কথা পাতে সিমান নহলে হেৰি কাটা যায় অকমান পাতিলে অকমান বেছিকে পাতিলে বেছিকে
হয় দিয়া ঠিকে আছে হ'ব দেকি মোৰ ফোন এটা আহিছে এতিয়া
অ ৰ চোন অলপ
অ
হ'ব দিয়া হ'ব দিয়া